হেল্ল'
হেল্ল'
শুনিছান নাই
শুনিছোঁ শুনিছোঁ কোৱা।
কোৱা কোৱা।
কি কৰি আছা?
এনেই আছো তুমি
ময়ো কি আৰু মই শুই বহি এনেই
আত্ছা।
কিবা খালা।
খালো অ তুমি খালা?
ভালে হা - হা- হা
মানুষ
অ 'ভাত ভাতটো খোৱা নাই খামহে তুমি খালা নে?
খালোঁ খালোঁ
হা হা হা
খালো খালো।
উ মাতটো ন অকনমান মানে স্পষ্টক দিবা হা মাতটো ফাটি ফটি। তি নিচিনা আহিছে।
আচ্ছা এতিয়া শুনিছা।
অ অ কোৱা
অ', বাকী ঘৰত ভাল।
উম ভালেই চবৰে ভাল, তোমালোকৰ?
ভালে ভালে
ঘৰত কোন কোন আছে এনে?
অ' মা দেউতা মই
আচ্ছা দাদা ভাইটি ভণ্টি নাই
নাই নাই কোনো নাই
অকল তুমি, ঠিকে আছে।
অ' তোমাৰ
মোৰ ভণ্টি এজনী আছে মা, পাপা, মই।
আতছা ভালেই।
দিয়া কি পঢ়ি আছা?
মই এইবাৰ এইচ এছ ছেকেণ্ড ইয়েৰ।
আচ্ছা
তুমি কিবা পঢ়ি আছ নে
এইটছ এ ছেকেণ্ড ইয়োৰ পাছ এইবাৰ।
আচ্ছা
দিয়া এতিয়া এনেই, কি কৰিম বুলি ভাবিছা?
এতিয়া মানে ফাইনেলটো দি,
উম
উম চি ডব্লউ ডি বুলি ভাবিছোও কৰিম বুলি ভাবিছো
আচ্ছা, এনেই তোমাৰ এমটো মানে কি হ'বলৈ মন আছে তোমাৰ?
মোৰ এনেতো মানে মেডিকেল লাইনত যাব ইচ্ছা আছে। এতিয়া নাজানো আৰু কি হয়, অ।
আচ্ছা মানে এনে কেনেকুৱা ভিতৰত মানে নাৰ্চ চাৰ্চ এনেকুৱা ভিতৰত ন।
অ', তেনেকুৱা টাইপৰে অ'।
আতছা, ভালকে পঢ়া তেতিয়াহে।
পালে পাম, উম, পালে পাম, নাপালে নাই, ইমান সেইটো বস্তু লাগি থাকিব মানে নোৱাৰোঁ মই।
হয়, নেকি? মানে তোমাৰ মনটো যায় মানে, এনে এনেকুৱা মানে সেই মেডিকেল লাইনত যোৱা ন'? হেল্ল'!
হা হেল্ল'।
তোমাৰ মনটো যায় মানে ন? তেনেকুৱা হেৰি লাইনত যোৱা।
অ, অ
আচ্ছা।
কিন্তু মোৰ ইমান ধৈৰ্য্য নাই মানে যেনেকে বেগ ষ্টুডেন্টৰ আছে ন'এটা বস্তু যদি লাগে সেইটো বস্তুতে লাগি থাকে মোৰ সেইটো নাই মানে মোৰ সৈহ্য একেবাৰে নাই।
আচ্ছা। তোমাৰ মানে চবতে মন যায়।
চবতে মন নাযায়, সেইটোতে মানে আছে। ইমটো তাতে আছে। কিন্তু যদিও ন-নোৱাৰো মানে কৰিবলে তেতিয়া মই সেইটোতে লাগি নাথাকোঁ মানে, বেলেগ কিবা কৰিম।
আতচ্ছা।
তোমাৰ তেন
পিছে গৰম বন্ধ দিলে নে নাই?
দিল দিলে।
কবাত নোযোৱা ফুৰিবলে?
ক'ততো যাম, ঘৰপা নিদিয়ে।
হয়। এনেই তেও গৰম বন্ধত মানে গটেই মাহটো জুলাই মাহটো কি ঘৰতে থাকিবা নেকি?
এছাইনমেণ্ট যি দিছে।
হম, হু হুম।
এচাইনমেন্ট ধেৰ দিছে, সেইখিনি কৰি থাকোতে যাব চাগে।
আচ্ছা।
হলেও যাম চাগে ক'বাত, যদি নিয়ে।
যাবা যাবা ঘূৰি পকি আহিবাগৈ।
তাকে, তুমি নোযোৱা ক
এনে ক'ত যাবলৈ মন।
কৈ যাব মা মন মানে, কৈছিলো ঘৰত যে শ্বিলং যাম বুলি।
আচ্ছা।
নাজানো কি হয়।
ময়ো শ্বিলং যোৱাই কথা আছিলে। এতিয়া, গ'লে থাকাকে যাবা ন?
থাকাকে চাগে, নহলে ঘূৰি অহাকে আহিম।
আচ্ছা। একেইদিনাখনে যোৱা দিনাখনেটো মানে, চব বস্তুটো চাব নোৱাৰিবা ন কাৰণ
অ', সেইটোৱেই।
সেইটো মানে এনেওটো থাকিব লাগিব যাওঁ শ্বিলংটোতো যাওঁতেটো পাঁচ ছয় ঘন্টা
লাগিবই অ'।
এদিনতেতো চব বস্তুটো চাব নোৱাৰিবা সেইটো কাৰণে দুই তিনিদিন থাকিলে মানে ভাল আৰু।
তাকে কি হয় সেইটো ঘৰ মানহৰ লগত ভালকে কথা পাতি লাগিব।
উ ফেমিলিৰ লগত যাবা ন?
অহ
এতিয়া ভালকৈ যাবা, গৈ পেলাই ধুনীয়াকৈ এ যোনদিনাখন যোৱা- কেইনাখন থাকি কৰি ভালকে ঘূৰি পকি আহিবা
অ অঁ সেইটোৱে।
ময়ো শ্বিলঙে যাম চাগে শ্বিলং মানে শ্বিলং যাম চাগে যোৱাৰ পাছতে যোনদিনাখন যাওঁ সেইদিনাখন থাকিম। তাৰপিছত তিনিদিনমান এক্সট্ৰাকৈ ল'ম সেইদিনা তিনিদিনা ভালকৈ ঘূৰিম এক্সপ্ল'ৰ কৰিম তাৰপিছতে ডাইৰেক্ট ঘৰত আহিম। এনে শ্বিলঙৰ বাহিৰা আৰু ক'ত যাবলৈ মন?
শ্বিলং দাৰ্জিলিং যাব খুব মন আছে মোৰ
দাৰ্জিলিং?
উম
হেল্ল'
হেল্ল'
মাতটো অকণমান ভালকে দিয়া হা।
হেল্ল'
হেল্ল'
হেল্ল' শুনিছা নাই?
উম শুনি আছো কোৱা।
কোৱা আৰু তোমাৰ তেনেকুৱা কৰ'বাত যাবলৈ মন
অ মই এতিয়াতিয় শ্বিলঙত যাবলৈ মন আছে শ্বিলঙত যোৱাৰ পাছতে ডাইৰেক্ট জানো ক'ত যওঁ এতিয়া ভাবি কয় পেলাই
অ অ
ঠিক আছে এনেই তোমাৰ কি শ্বিলঙতে আৰু ক'তো নাই?
এতিয়াাতো শ্বিলঙে যাম মানে এতিয়া ফাইনেল দি পেলাই দুদিনমান বন্ধ পাম ন দুমাহমান তেতিয়াই ক'বাত মানে ভালছে যোৱাৰ প্লেন কৰিম আৰু
ঘূৰি পকি আহি পাব ন। ত এতিয়া যদি নুঘূৰানো কেতিয়া ঘূৰিবা হয় এতিয়া নুঘুৰিলেনো কেতিয়া ঘূৰিবা চাকৰি কৰি পেলাই ঘূৰিবা নেকি?
তাকেই এই নহয় মানে একজামো নহয় সেইকাৰণে ঘৰৰ মানুহে ইমান ঘূৰি ফুৰাত এলাও নকৰে
এইবাৰ ফাইনেল দিবা ন?
দিমহে অ।
আচ্ছা কেনেকুৱা হৈছে পঢ়া শুনা?
চলি আছে তোমাৰ ষ্ট্ৰীম কি?
মোৰ মোৰ মানে কি মোৰ মানে নিজৰ হেৰি নাই গম পাইছা।
উম
মোৰ নিজৰ মানে ইটোতে যে লগাম সেইটো নহয় মানে, মোৰ চবতে আৰু।
অ- অ
সেইটোৱেই আৰু এতিয়া ভালকে পঢ়া পঢ়ি কৰি ললেহে। যিটো মন যায় সেইটো ভালকৈ হ'ব পাৰিবা ন
অ -অ সেইটোৱে আৰু
ভালকৈ পঢ়িবা পঢ়ি শুনি ধুনীয়াকৈ হবা যি থাকে কপালত আৰু কপালত যি থাক সেইটোহে হব আৰু ন।
সেইটোৱে অঁ।
দিয়া এতিয়াা মাহতো এনেতো ভালেই ন
মাহঁতৰ ভালেই আৰু
এনেই ভাল পোৱা বস্তু কিনো তুমি।
হম।
এনে মানে ভাল পোৱা বস্তুৰ ভিতৰত কি বস্তু মানে কৰি ভাল পোৱা কথা কৈছো হা। মানে এনেকুৱা চোৱা এতিয়া মোৰ যেনেকে এতিয়াতো বেডমিণ্টনটো হবি হা বেমিণ্টন ভৰত মই বেছি হেৰি কৰওঁ মানে তেনেকুৱা ভিতৰত মানে কৈছো আৰু
বাচ
আচ্ছা ডান্সটো মানে।
উম। সৰু পৰাই কৰি আহিছো ক্লাছ থ্ৰী যেতিয়া আছিলো মই তেতিয়া পা
ডান্সৰটো ভাগ আছে ন এতিয়া কোনটো ডান্স বা
মই দুটাই মানে নাচাতো নাচো চবক মই দুটা বিহু আৰু সতীয়া নাচো
আচ্ছা সত্ৰীয়া। ঠিকে আছে, ঠিকে আছে ক'ৰৰবাত নাচিব কৰিব গৈছ নে নাই এনে।
গৈছো মই হ টমত দলত আছিলো মই তিছত অৰ্কেষ্টাৰ টিমত আছিলো
উম,
এতিয়া বিহু দলত মই ক্লাছ টেনলৈকে কৰিলো তাৰপিছত ইলেভেনত নতুনকে অৰ্কেষ্ট্ৰা টিম এটা সোমাইছিলো তাৰ পৰা সেইটোপ পৰা ওলাই আহিলো কিবা এটা প্ৰব্লেম হল এইবাৰ টুৱেলভত নতুনকে আকৌ মানে ষ্টাৰ্টিঙ অৰ্কেষ্টা টম এ সোমাইছিলো এতিয়াো প্ৰগ্ৰেম চেই হ'ল বাৰু।
আচ্ছা তুম বিহু হেৰিত আছা ন'।
উ বিহুৰ দলতো আছিলো, আছিলো এতিয়া নাই।
অ', অ', ত মানে বিহু নেছা ঠিকে আছে ঠিকে আছে আমাৰো গ্ৰুপ এটা আছিলে বিহু তাৰপিছত তে সেইটো আহ ত নাইন মানতে খোলা আছিলে নাইনত যেতিয়া আছিলো তেতিয়া সেইটো গ্ৰুপ খোলা গ্ৰুপটো খোলাৰ খলাৰ পাছতে হায়ছেকন্দদাৰী ছেকেণ্ডয়াৰৰলৈ গ্ৰুপটো থাকে থকাৰ পাছত মানে ল'ৰা মানে বিশেষকে এতিয়া যেতিয়া মেট্ৰিক পাছ কৰিছিলে চবে তাৰপিছত চব ল'ৰাে বেলেগ বেলেগ হৈ গ'ল ন' সেইটো কাৰণে মানে অৰ্গেজটো মানে হেৰি হৈ গ'ল গৈ।
এই কাজিয়া খুব হয় নেকিা টিমত
উম, বহুত হয় মানে এতিয়া সিটো ন থাকে হয় এতিয়া বেলেগতো বহুত বলেগ কিছুমান গুৱাহাটী জিলাত পঢ়িবলৈ কৈছে এতিয়া অৰ্গেষ্ট আমাৰ ইয়াততো নহ'ব ন তেনেকৈ আৰু সিহঁটো নাহে ন এদিন দুদিনকে সেইকাৰণে মানে খিহিতেও ক'লে এইবিলাক ভাগি কৰি দিলে তেনে কি মানে ভাগি গ'লো গোটেই গেছটো
অ', আৰু আজিকালি বিহু দলতকে অৰ্কেষ্ট্ৰা বেছি চলে মানে।
অ', অৰ্গেছবিলাক বেছি চলে বিহু দল মানে থাকে নথকা নহয়
বহুত বিহুদল হৈ গৈছে ন এতিয়া কমি আহ এতিয়া বহুত বহুত বিহু দল চবতে বিহু দল
ব সৰু সৰু ল'ৰা ছোৱালী পৰ্যন্ত মানে বিহুতলিতে থাকেই।
অ'।
সেইটোয়ে অৰ্গেজটো মানে ভালকে চলে আৰু চলাত মানে বহুত ধুনীয়াক
চলে আৰু, উম, এই
সেইটোৱে অৰ্গেষ্টাত মানে ভাল আৰু হে।
অৰ্কেষ্ট্ৰা ভাল মানে, কি হয় বেছি কষ্ট নহয় ছোৱালী খিনিৰ বিহুতালত বহুত কষ্ট হয় ন এদিন বহুত কেইটা প্ৰগ্ৰেম থাকে আৰু বহুত
উম সোতৰ আগষ্টত যেতিয়া ৰখি ৰখি মানে মানে ভাল আৰু। আজিলৈকে কেইটামান প্ৰগ্ৰাম মাৰিছে এনে
বহুত কৰিছো।
আচ্ছা দূৰাত দূৰাত
এইবাৰ
ইমান এইবাৰ মই ইমান দূৰ নাই যোৱা ফাইনেল কাৰণে মোক দিয়া নাই কিন্তু এনে মই তেতিয়া বহুত দূৰ দূৰ গৈছিলোঁ।
আচ্ছা এতিয়া ভালকে নাচ নাচা চাচা কৰি থাকিবা আৰু।
থাকে
দিয়া হ'ব আৰু দিয়া হা।
অ' ঠিক আছে দিয়া।
উম- উম